হেল্ল'
অ
হেল্ল' নমস্ কাৰ বাইদেউ হেল্ল নমস্কাৰ বাইদেউ
হয় কওকচোন
ত' আপুনি আমি যি তোমাক এইটো হেৰিটো কামটো কৰি গৈছিলোঁ এপছটোৰ দ্বাৰা সেইটো আপুনি কিমানখিনি লাভৱান হৈছে
মই বৰ্তমানৰলৈকে একো লাভৱান হব পৰা নাই
হয় তেতিয়া এনে কিমান মান কৰিছা তুমি হেৰিটো অঁ চেষ্টাটো কৰি থাকিবা মানে আমি এটো কিমান হৈছে তোমাৰ বাইদেউ অ মানে এপটো টোতো পৰা একো প্ৰব্লেম হোৱা নাই ন তোমাৰ কৰ কৰ অ ঠিকে আছে ঠিকে আছে সেইটো কাৰণে আপোনাক কল কৰা হৈছে উ বাকী খবৰ পাতি ভাল নে তোমাৰ
উম আছোঁ দিয়া
অ আচ্ছা পিছে যে তুমি যে এই যিটো এটা কোম্পানী খুলিছিলা মনো চাইদে সেইটো কোম্পানীটো কি হল বৰ্তমান তেজ ওলাই থাকিল ত
নাই মই বৰ্তমান ওলালো
অ হয় নেকি মানে কোম্পানীটো তোমাৰ আছিল নে বেলেগৰ আছিল
মোৰে
হয় নেকি তু মানে মালিকটো তুমিয়ে তাৰ
উম
হয় নেকি তুমি মাজে মাজে হাঁহিছা যে মানে এনো নৰ্মেল কথা পাতিবা এনে তোমাৰ দেউতাই বৰ্তমান তাত কাম কৰে নেকি না নকৰে
নাই নকৰে
আচ্ছা আচ্ছা কেনেকা ঠিকে আছে এক চাইজে হৈছে ভাত পানী খালানে নাই পিছত অ আচ্ছা এনে খুৰী কি কৰি আছে?
এনেই আছে তুমি কত আছা?
মই বৰ্তমান হেৰি গুৱাহাটী আছো
অ
এ মানে কিবা কামত আহিছিলো আজি মানে অফিচৰ কাম ন বাকী খবৰ পাতি ভালনে তোমাৰ আমাৰ মানে অফিচৰ মানে কিবা এটা ডকুমেণ্টৰ কাৰণে আহিছিলোঁ চাইন লাগিলে মানে কিবা ডেৰ লাখৰ চেক এটা আছিল মোৰ এই যে চাইনাল চাইনএটাল লাগে কাৰনে তাৰ কাৰণে অহা হৈছে গুৱাহাটী
আচ্ছা
আমি এনে গুৱাহাটীত আমি সদায় যায়ে থাকো মানে ক'ব গ'লে টো আমাৰ হাগা মোতা ঠাই হেন হৈছে আৰু।
অ', অ', অ', এদিন মই আপোনাক দেখা পালো তো তাত।
হয় নেকি মাত কলে নিদিলে। হাজপোটেল ফাজলী অ', হয় নেকি মানে তুমি ব্যস্ততা থাকা ন গুৱাহাটীত। গুৱাহাটীত থাকে ন আপুনি ক'ত থাকে?
হেল্ল'। হেল্ল' বাইদেউ কওকচোন আপুনি হেল্ল'। হেল্ল' বাইদেউ
অ', নেটৱৰ্ক নাই।
নেটৱৰ্কৰ মাজে, মাজে প্ৰব্লেম হয় সেইকাৰণে মই টাৱাৰৰে বহাই লৈছো ঘৰতে আৰু। মানে বহুত আমাৰ ফালে প্ৰব্লেম হয় মানে নেটৱৰ্ক মই টাৱাৰ এটাই বহাই দিছোঁ পিছত।
বঢ়িয়া।
উপায় নাই মানে আৰু পইচা মানে অলপ আছিল আৰুক পইচা আৰু কিমান ৰাখিম আৰু হাতত টাৱাৰে এটা বহে দি বানলে বহাই দিলো আৰু বৰ্তমান মই বহাৰ পিছত আৰু অ', চোৰ অ', অ', তাকেই সেইকাৰ পিছত গাওঁ বাস বাখীৰ অলপ সুবিধা হ'ল আৰু কি
উম, উম
তাকে তুমি বৰ্তমান কি জব কৰি আছা? অ', তুমি কি জব কৰি আছা জব
মই বৰ্তমান নাই নহয় আগৰটো ৰিজাইন দিলো বৰ্তমান ঘৰতে আছোঁ আৰু চেষ্টা কৰি আছো বাৰু।
অ', অ', অ', আচ্ছা এনে চৰকাৰী কিবা প্ৰিপাৰেচন কিবা কৰি আছা নেকি?
অ', অ', হয়, হয় মই ইণ্টাৰভিউ দি আছোঁ চৰকাৰী
অ'। এনে কিহৰ প্ৰিপাৰেচন কৰি আছে এ পি এছ চি, উ পি এছ চি, আ পুলিচ এডি আ ৰি। ফুৰিবলৈ।
এই এডি আৰিতহে মই চেষ্টা কৰিছিলোঁ মোৰ পুলিচৰ প্ৰতি ইণ্টাৰেষ্ট নাই নহয়।
অ', হয় নেকি এনে এডি আৰি আপুনি আগতে দি চাইছিলে।
নাই, নাই মই এইবাৰ প্ৰথম। এই আগত মই এটা বেলেগ জব কৰিছিলোঁ আৰু কোম্পানীটোত কৰিছিলো তোমাৰ
তোমাৰ মানে এইটো এ ডি এৰিৰ ফাৰ্ষ্ট এটেমট হ'ব। তুমিতো ভালকে পঢ়িবা তোমাক কিবা হেল্প হেল্প লাগিলে কবা মানে মই হেল্প কৰিব পাৰিম কিবা নোট শ্ব'ট আছে মোৰ। তাত মানে সেনেকৈ দি পেলাই দিম আৰু তোমাক। অ', মই মানে এ কাৰণে প্ৰিপাৰেচন কৰিছিলোঁতো। পিছত জবতটো পালো পিছত মই জবটো নকৰিলো মানে।
অ', অ', গম পাইছিলোঁ বাৰু।
উ তাত মানে চেলাৰীটো বহুত কম ন। মানে এনে দি চাইছিলোঁ আৰু মই বি মই এইটো গুৱাহাটীটো বৰ্তমান পয়ঞ্চল্লিছ হাজাৰ দৰমহা। ফৰ্টি ফাইভ থাউজেন।
ঠিকেই আছে বাৰু।
এইটো আমি এইটো আমাৰ মানে চৰকাৰী কাম নহয় এইটোত আমাৰ বিজনেচ টাইপৰ ন কেতিয়াবা কমো হয় কেতিয়াবা বেছিও হয় মানে এনে পূজা তিথিহে আমি হেৰি কামটো কৰো আৰু কি উম মানে এই যে যিটো কামাখ্যা যিটো মন্দিৰটো তাত মানে কিছুমান আমি মাথাত যে বান্ধে সেইবোৰ বেচাওঁ আৰু মানে জয় মাতাজী যে লিখা থাকে
অ অ
সেইবিলাক আমি লিখি সেইবোৰ আৰু ফুল বেচাও মালা সেন্দুৰ মানে অ ভাল ইনকাম এইবাৰ কামাখ খ্যা গৈছিল না অ তুমিচোন যাব যাম বুলি কৈছিলা
পাৰ্চনেল প্ৰব্লেম হ'লে এক কিছুমান
কি অ মানে আমি গৈছিলো
আমি লগৰ কেইজনমান গৈছিলোঁ পিছত কামাখ্যা গৈ ভালকে ফটো উঠিব নোৱাৰিলোঁ পিছত মানে বহুত সিদিনা গৰমো আছিল এনে নামতহে মানে যোৱা হৈছে আৰু একো কামত নাহিলে বিশেষ।
হে মোৰ আৰু যোৱাই নহ'ল।
অ' আজি বা তোমালোকৰ ফালে বতৰটো কেনেকুৱা এনে পানী পৰিছে নে এনে গৰম দিছে।
নাইয়ে বতৰটো আজি ডাৱৰীয়া।
উম, সেইকেইদিন যে বহুত গৰম দিছিল তোমালোকৰ ফালে কেনেকুৱা আছিল।
আমাৰ ফালে দিছিল বাৰু গৰম।
উম, সেই গৰমতে থাকিব নোৱাৰে মোৰ ৰুমত মানে তিনিটামান এ চি লগাই দিলোঁ।
অ' মই তিনিটা লগা নাই বাৰু এট
মই তিনিতে লগাইছো
মোৰ ৰুমতো লগালো বাৰু।
উম এনে আগত তোমাৰ কি প্লেনিং আছে এনে ভৱিষ্যতে মানে
নাই নাই মোৰ ভৱিষ্যত বহুত প্লেনিং আছে। এ মই কিন্তু নকওঁ দিয়া আপোনাক নহওতে কামতটো নহওতে নকওঁ দিয়া।
তুমিতো এনে আগতে দুবাৰ বিয়া হৈছিলা ন।
অহ
হয় নিকি দুবাৰ মই মানে গম পাও মানে শুনা পাইছো মানে তোমাক ডাইৰেক্টলি সুধিব পৰা নাই আৰু আজি
অহ নাই নাই। আৰু এবাৰ প্লেনিঙত আছো।
মানে তুমি যে এনে দুবাৰে বিয়া হৈছা তাৰ পৰা মানে কি শিকিলা
মই বহুত কিবা কিবি শিকিলো।
অকে তুমি মানে এনে চাৰা চাৰি কৰিছা নে মানে ডাইভোচ দিছা।
নাই নাই মোৰ একোৱে অহা নাই মোক বৰ্তমানো দুইটা নিব খুজি আছে কোন তাৰ লগত যাওঁ মানে ঠিক হোৱা নাই।
অ 'এনে এনেই পোৱালি ছোৱালি জগা নাই।
নাই নাই নাই এটাও নিদিলো বাৰু।
ঠিকে আছে মানে সেইটো থাকিলেতো তোমাৰ বহুত প্ৰব্লেম হৈ
হয় হয় এইবাৰহে চাম বাৰু চেষ্টা কৰি কেইটা বাৰু
এনে তুমি যদি তোমাৰ পোৱালি থাকিলে হয় না তুমি অলপ পইচা পালি হয় চৰকাৰৰ ফালৰ পৰা যদি তুমি এ কেচ তেচ কৰিলো আৰু
হয়, হয়, নাই নাই মোৰ মানে যাব ইচ্ছা আছে ন দুইটাৰ লগতে।
অ' হয় ঠিকে আছে উম উম এনে তোমাৰ হেৰি গিৰেক বোৰ লা মডাৰো আছিলে ভাঙাৰো কেনেে কেনেকুৱা টাইপৰ আছিল মানে।
একো নাছিল। বাৰু একো নাছিল বাৰু সেই ত আমাৰ পাৰ্চনেল সমস্যাৰ কাৰণে মোৰ মানে অলপ মানি ঘৰত আহি আছো।
গম পাইছোঁ মানে এইটো হেৰি তোমাৰ গিৰেকটো মানে হেৰি আছিল ছোৱালী পাগল আছিল। তাৰ কাৰণে তুমি হেৰি কৰিছা।
নাই নাই তোমাৰ ভুল ধাৰণা এইটো ছোৱালী পাগলো নাছিল সেইটো কলো না পাৰ্চনেল প্ৰব্লেম এইটো।
তাত মানে মই অ' ঠিকে আছে। অ' আচ্ছা আচ্ছা ঠিকে আছে নাই নকলে মই মানে বুজাই বুজিছে আৰু।
অ' ঠিকেই মই তাকে ক'ব বিচাৰো বুজিছে যদিটো ভাল কথা। তে গতিকে এতিয়া তোমাৰ নিচিনা বিচাৰি আছো আৰু এটা।
আচ্ছা হয় হয় মইতো এনে বিয়া হৈছোঁ বাৰু বিয়া কৰাইছোঁ মানে এতিয়া আৰু আগৰ প্লেনিং নাই মানে
উম, অ' হয় নেকি তুমি বিয়া কৰা বুলি গম নাপাও নহয় মই।
কৰাইছো মানে মোৰ ৱাইফেও ভাল জব কৰে।
অহ আছা।
টিচাৰ কৰে।
উম',
অ', মানে হেৰি পালে সৌবিছত পালে ন
হাম
বহুত কষ্ট কৰিছে ন সেইকাৰণে পাইছে আৰু মানে কিবা এটা চাকচেছ পাবৰ কাৰণে বহুত কষ্ট কৰিব লাগিব।
অ', অ', সেইটোতো আৰু লাগিবই।
উম উম, পিছত তোমাৰ এই যে তুমি গাড়ী এখন যে লৈছিলা এই যে থাৰ্ড থাৰ্ড গাড়ীটো পিছতটো আছে ন
আছে। আছে। সেইদিনা গৈচিলো তো তোমালোকৰ ফালে
এ থাৰ্ডটো লৈ আহিছিলে নেকি অ', কিমান মান লৈছে তোমাৰ এইটো থাৰ্ডটো
সেইটো মোটামটি গেই তোমাৰ মইতো আমাৰ মানে আলহীৰ
আহ
চাৰি পাঁচ লাখ মান ল'ল চিনাকি কাৰণে সেইখিনি দিল বাৰু
মানে', আৰু মানে তোমাৰ যিটো মানে হে কথাবোৰ মানে এইটো বানে বগা মূলা আছে ন বগা মূলাই মানে হাঁহি আছে। আছে আৰু মানে তোমাৰ কথা বিলাক শুনি
নাই নাই বগা মালাৰ একো কাম নাই বেলেগো আহিবই পাৰে সেই নহয় তাৰ বাহিৰে কি ঘণ্টা কৰিব।
অ ঠিকে কৈছা মানে বগা মলা মানে বহুত দিন পিছে বোলে তোমাৰ মাতটো শুনিছে ভালো লাগিছে, শুৱালা শুৱালা কুলি পখিৰ দৰে।
সেইটোতো মিছা কথা মোৰ মাতটো
তুমি লৈছা ন তুমি ব্লেকটো লৈছা না ৰেড কালাৰটো লৈছা?
ব্লেক-ব্লেক, তুমি কি কথা সুধিছা এইটো? তুমি কি এইবোৰ কথা পাতিব আহিছা হে নন চেন্স।
মানে মই সুধিছোঁ মানে মইও মই মানে সেনেকুৱা মানে এটা ব্লেক কালাৰ ল'ম বুলি ভাবিছো ত' মানে তোৰ পৰা আইডিয়াটো লব বিচাৰিছোঁ মানে।
তেতিয়া তুমি মোক তুমি মোক ফেচ টু ফেচ লগ ধৰিব লাগিব। হাঁ তোমাক মই গোটেইখিনি ইমান ডিটেইলছত বুজাই দিম এতিয়া ইমান এনেকৈ ক'ব নোৱাৰিম চ' তুমি মোক ফেচ টো ফেচ লগ ধৰিব লাগিব।
ত, কেতিয়াবা ঘৰত মাতিব সেনেকে বা আমাৰ ঘৰতো আহি যাব আহিব পাৰিলে যদি আহিব
ঘৰতো তোমাক মই মাতিলোৱে অহা অহাকালি আহিব পাৰা তুমি অ অহাকালি মোৰ মানে মানে এইটো চিকিউৰিটি ভিতৰত
উম। চিকৰিটি কেইটা মানে ছুটিত আছে নেকি?
এনে কুকুৰ চুকুৰ আছে নেকি তোমালোকৰ?
উম চেৰি
এ তোমাৰ পাৰ্কিঙৰ কেইখন গাড়ী আছে তোমালোকৰ যিটো মানে আগ আগৰি যিটো পাৰ্কিং আছে তোমাৰ?
হেল্ল', বাইদেউ। হেল্ল', এতিয়া অলপ আগতে কিবা এটা মাত আহিছে, তোমাৰ বহুত ডাঙৰ কৰি।
উম।
হেল্ল'।
উম।
হেল্ল' বাইদউ, বাইদেউ আপুনি ইমান অলপ নৰ্মেলি কথা পাতক ন, তুমি অলপ হাঁহিছা কেলে? পিছত হাঁহিবা, হাঁহিতটো বহুত সময় পাবা ন।
নাই নাই, মই হাহা নাই।
আমি হাঁহো, আমাৰ মানে হাহিলে শব্দটো নুঠে ন তোমাৰ দৰে।
বাকী ভাত পানী-কেইটা বজাত খোৱা তোমালোকে? এই কুকুৰ বিলাক ভুকি আছে, ন তোমালোকৰ? সেইদিনা তটমিক দেখা-সেইদিনা তোমাৰ লগত টমিক দেখা পাইছিলোঁ।